হেল্ল' মোক শুনা পাইছা নে বাৰু? অঁ' শুনিছোঁ শুনিছোঁ।
অহ-অহ'।
অঁ' কি কৰি আছা?
মই তোমাৰ এই বিচনাতে অলপমান পৰিহে আছিলো। তুমি?
অঁ' মইও এয়া তোমাৰ দুপৰীয়া মই ভাত খ পুহি আছো। বাকী খবৰ খাতি ভালনে?
খবৰ খাতি মোৰ ভালেই বাৰু অঁ' তোমাৰ ভাল নহয়?
হয়। মোৰো ভালেই ভালেই অঁ'। তাকে বোলো বহু দিন হ'ল তোমালে ফোন চোন কৰা নাই। আজি বোলো এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলি ফোন কৰিলো মানে।
অঁ অঁ' ভালে কৰিলা ভালে কৰিলা। তাকে কি বিষয় বা?
অঁ' তোমাৰ বিষয়টো এনেকুৱা হ'ব এই যি অন্ধবিশ্বাস যে সেই অন্ধবিশ্বাসৰ ওপৰতে আমি কথা পাতো বুলি ভাবিছো, কেনেকুৱা হ'ব বাৰু- বিষয়টো।
অন্ধবিশ্বাস অঁ' বেয়া নহয় বেয়া নহয় ভালেই হ'ব।
হয় হয়। এতিয়া আমি এক কথা প্ৰথম কথাত ক'বলৈ গ'লে অন্ধবিশ্বাস মানে কি বুলি যদি আমাক সোধে আমি এটাই কথা ক'ব লাগিব যে যিবোৰ কথাই মানে কোনো বিজ্ঞানসন্মত কাৰণ নাথাকে। মানে যিবোৰ মানে চকু মুদি বিশ্বাস কৰা বিলাককে আচলতে অন্ধবিশ্বাস বুলি কয়। হয়, গম পাইছা।
হয় হয় নিশ্চয় অঁ'।
অঁ' হয় হয়। মানে তোমাৰ এতিয়া চাবলৈ গ'লে আমাৰ এতিয়া বাৰু বৰ্তমান যুগত বাৰু সেই অন্ধবিশ্বাসৰ যি মানে প্ৰচলনটো এতিয়া কমি গৈছে বাৰু কিন্তু যি আগৰ দিনত কিন্তু সেই অন্ধবিশ্বাসৰ প্ৰচলনটো বহুত বেছি আছিলে আক দেই।
হয় হয়।
হয় হয়। এতিয়া মানে যি আধুনিকতাৰ প্ৰভাৱত মানে যি বিজ্ঞানসন্মত কাৰণবোৰ মানে বুজি পাইছে লোকসকলে সেইবাবে আচলতে অন্ধবিশ্বাসতো কি বস্তু টো মানে অন্ধবি মানে আমি কেনে ধৰণৰ মানে অন্ধবিশ্বাস বুলি যে একো বস্তু নাই সেই কথাটো আমি এতিয়া মানে বুজি পোৱা হৈ গলো মানুহবোৰে গম পাইছা?
হয় হয়।
উম, এতিয়া তুমি আগৰ দিনত এতিয়া চাবলৈ গ'লে অন্ধবিশ্বাস বুলি যদি আমি কওঁ কেনেকুৱা ধৰণৰ বোৰক অন্ধবিশ্বাস বুলি কয় আগৰলোকে গম পোৱা নে? তুমি এতিয়া চাবা এই হেৰি এহে, তুমি যেনিবা এতিয়া মানে ধৰি লোৱা কিবা এটা মানে চাকৰিৰ কাৰণে এ ইণ্টাৰভিউ দিবলৈ গৈ আছা, নতুবা যেনিবা তুমি এ তুমি বিয়া পাতিছা, তুমি মানে যু জোৰোণত গৈ আছ যেনিবা দেই, তোমাৰ গাড়ীৰ সন্মুখেদি যদি সেই সময়ত যদি এটা যদি কলা মেকুৰী যদি পাৰ হৈ গল নহয়, তেতিয়া লোকসকলে কি বুলি কয় যে সেইটো অশুভ বুলি কয় মানে যে আমি যিটো কাম কৰিব গৈ আছো সেই কামটো যেন হৈ নুঠিব সেই তেনেকে বুলি কিছুমান মানুহে কয় গম পাইছা?
হয় হয় অ।
সেইবোৰ আচলতে একদম মিছা কথা কাৰণ এ এইটো তুমি এটা কথা চোৱাচোন? এতিয়া মেকুৰীটো এটা জীৱ হয়নে? কল মে - মেকুৰীটো কলা - বগা সেইটো ভগৱানে যেনেদৰে বনাইছে এ সি এতিয়া কোলা মেকুৰীটো যেনিবা সি ৰাস্তাইদি সি কিবা এটা খাদ্যৰ সন্ধানত পাৰ হৈ গ'লেই এতিয়া সেইটো যে এ তাক যে মানে তোমাৰ বেয়া বুলি কব সেইটো কথাটো নহয় হয় নে নহয় বাৰু?
হয় -হয় অ।
আৰু সেইবোৰটো, সেইবোৰেই আৰু বহুখিনি অন্ধবিশ্বাসক আগতে মানিছিলে এতিয়া তুমি এ চাবলৈ গ'লে অ অন্ধবিশ্বাস বুলি ক'লে আৰু এ কি হয়, আগতে যদি মানে তোমাৰ কিবা বেমাৰ - আজাৰ হয় তাৰওপৰি মানে যদি সাপে যদি খুটে নহয়, আগৰ দিনৰ লোকসকলে কি কৰে একদম পুৰা বেজ বেজালি মাতিব, মাতি আনি পেলাই তোমাক এনেকে জাৰিব, কিবা কৰিব কিবা কৰিব তাৰ ফলত কি হব? আমাৰ বেমাৰ - আজাৰ ভালতো নহয় সেইবোৰ কৰিলে হয় নহয় বাৰু?
হয় হয় অঁ।
অ, তাৰ পৰিৱৰ্তে আমাৰ কি কৰিব লাগে যদি তোমাৰ সাপে খুতে, তোমাৰ লগে- লগে তোমাৰ হস্পিতেললৈ লৈ যাব লাগে ওচৰত থকা তাৰপাৰা এণ্টিভেনম দিব তাৰ পিছত তুমি ভাল পাবা। আৰু বেমাৰ - আজাৰ হলে, যি বেমাৰে হওক তাৰ মানে উপযুক্ত ঔষধ দি পেলাই তোমাক ভাল কৰিব পাৰিব। কিন্তু যদি - যদি মানে তোমাৰ সেই অন্ধবিশ্বাসবোৰ যদি মানে তোমাৰ তেনেকুৱা ধৰণৰ বিশ্বাস যদি মানি পেলাই তুমি যদি জৰা ফুকা যদি কৰি থাকা সেইবোৰ একো মানে তোমাৰ বেমাৰ- আজাৰ ভাল নহয়। তাৰ পৰিৱৰ্তে মানুহ কি হব, মৃত্যু মুখতে পৰিব লাগিব গম পাইছা?
হয়- হয়।
অহ আৰু আগতেটো আমি কিমান মানুহ মানে মৃত্যু মুুখত পৰা শুনো সি সেই তেনেদৰে হয় নে নহয় বাৰু? সেইবোৰ বহুত বেয়া কাম কৰে আগতে ওম। হেল্ল'?
অ হয়- হয়, শুনি আছো, শুনি আছো।
হয়- হয়। মানে সেইবাবে আমি কথাবোৰ বুজি পাব লাগে কাৰণ আমাৰ প্ৰতিটো কথাৰে আমাৰ এ, মানে তোমাৰ বিজ্ঞানসন্মত কাৰণ থাকেই। সেই বিজ্ঞান। বিজ্ঞানসন্মত কাৰণবোৰ আমি কেনেদৰে মানে- মানে- মানে। বাচি উলিয়াই পেলাই, সেই বিজ্ঞানসন্মত কাৰণটো যে বাচি উলিয়াই। সেই তাৰ পিছতহে আমি সেই কথাটো মানে হি কেনেকে ধৰণে কাম কৰিব লাগে। সেইটো কথা চব- লাগে। গম পাইছা। আৰু তোমাৰ অন্ধবিশ্বাস। বুলি কলে অকল আমি এইখিনিতে সীমাবদ্ধ থাকিলে নহব। আৰু কিছুমান আছিলে তোমাৰ এই কু- সংস্কাৰ। হওঁক। তাৰ পিছত এই ডাইনী প্ৰথা সেইটো তুমি শুনিছা নাই বাৰু?
হয়- হয়, শুনিছো- শুনিছো।
সেইটো বাৰু আগৰ দিনত কম ভয়ানক কাহিনী আছিলে নে বাৰু। একদম তোমাৰ, কি কৰে আগতে ডাইনী হত্যা বুলি ক'লে। এই মানে তোমাৰ কিছুমান মানে গাঁৱত এনেকুৱা বিধৱা মহিলা থাকে। নতুবা মানে অলপ দেখিবলৈ বেয়া কুৎসিত মহিলা থাকে দেই। তেওঁলোকক কি কৰে, তেওঁলোকক মানে। তেওঁলোক যেন থকাৰ কাৰণে তেওঁলোকৰ গাঁওখনৰ নতুবা কাৰোবাৰ, যেন মানে কিবা কাম হৈ উঠা নাই। তেওঁলোকৰ মানে গাঁৱৰ যেন মানে অধগত দিলাই গৈছে। সেই তেনেকুৱা বুলি ভাবে সেইবোৰ আচলতে বহুত ভুল ধাৰণা। কাৰণ মানুহ এজন মানে, মানে মানুহ এগৰাকী যদি তোমাৰ অলপ কুৎসিত হল। সেইটো তোমাৰ, মানে তেওঁৰ পৰা যে কিবা বেয়া হব। সেইটোতো নহয়, হয় নহয় বাৰু?
হয়- হয় অ,
অ কিন্তু তেনেস্থলত কি কৰে সেই তেনেকুৱা মানুহ যদি থাকে। সেইবোৰক একদম এনেকে উলিয়াই নি পেলাই গছৰ ডালত মানে গছত, ডাঙৰ গছত বান্ধে। মানে গোটেই ৰাইজৰ আগত একদম পি পিন্ধি পেলাই মানে। কিছুমানক হত্যাও, কৰি পেলাই আৰু কিছুমানক যদি এৰিও দিয়ে তেওঁলোকে মানে নিজে মানে আত্মহত্যা কৰিবলৈ মানে। এ মানে পথটো বাচি লৈগে গম পাইছা।
হয় হয় হয়।
আচলতেই সেইবাবে আমি এই কথাবোৰ বুজি পাব লাগে আৰু তোমাৰ অন্ধবিশ্বাস বুলি ক'লে। আৰু কিছুমান আছিলে তাৰ ভিতৰত তোমাৰ এই ধন গোলৈ পেটৰ আত্মা বুলি যে কয় সেইটো তুমি শুনিছা নাই বাৰু।
হয় হয় শুনিছো শুনিছো।
অ, সেইটো, সেইটো আচলতে সেইটো কোনো অন্ধবিশ্বাসৰ কাৰণেই নহয়। সেইটো আচলতে বিজ্ঞানসন্মতৰ কাৰণহে। এতিয়া তুমি চাবলৈ গ'লে সেইটো, কি হয় ধনগুলৈৰ পেটৰ আত্মাটো। এ বহু দিন যদি মানে তুমি এনেকে কিবা, পেলনীয়া আৱৰ্জনা হওক, গছ, পাত, হওক এনেকে যদি মানে এক জেগাত দমাই থোৱা নহয়। তাৰ পৰা মানে,। এইবোৰ গেলি পচি মানে। তাৰ পৰা মানে এটা সাৰ উৎপন্ন হৈ কি হয়? মানে গেছ উৎপন্ন হৈ, পেলাই তাৰ পৰা হেৰি, এ জুই জ্বলি মানে ধোঁৱা ওলাই গুচি যায়। সেইবিলাককে মানুহে, কি বুলি ভাবে ভূত, বুলি ভাবে। সেইটো বাৰু কম মানে লজ্জাজনক জনক। বিষয় আছিলে নে বাৰু। সেইবোৰ আচলতে। যিবোৰ মানুহৰ মানে জ্ঞান, শুন্য থাকে মানে বিজ্ঞানৰ, কথা বুজি নাপায় সেই তেওঁলোক- সেই তেনেধৰণৰ মানুহেহে মানে সেই তেনেকুৱা অন্ধবিশ্বাসবোৰ মানিছিলে গম পাইছা।
হয় হয় নিশ্চয় অ
এ সেইবাবে অন্ধবিশ্বাসৰ মানে। মানে কোনো অন্ধবিশ্বাস বুলি একো নাথাকেই প্ৰতিটো মানে। কথাৰে মানে এটা বিজ্ঞানসন্মত কাৰণ থাকেই আমি মানে সেই বিজ্ঞানসন্মতৰ কাৰণটো উলিয়াই। সেই কথাটোৰ ওপৰত মানে ভালদৰে ভবা ভাবি চিন্তিহে কাম কৰিব লাগে বুলি মই ভাবো গম পাইছা।
হয় হয় নিশ্চয়।
হয় বাকী ইয়াৰ ওপৰত তোমাৰ মতামত দিয়াচোন বাৰু অলপ।
অ অ তাকে তাকে তুমি যিখিনি কথা কৈছা মানে ভাল কথাই কৈছা। ত। অন্ধবিশ্বাস হৈছে তোমাৰ যি যুক্তি বা বিজ্ঞানসন্মত কিছুমান। প্ৰমাণ নাথাকিলেও কোনো কথা বা মানে বিশ্বাসৰ সত্য বুলি মানি লোৱা।
অ হয় হয়।
আজিৰ যি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মানে যিমান খিনি এ উন্নত হৈছে। বা বিজ্ঞান প্ৰযুক্তিবিদ্যা মানে যিমান খিনি আগবাঢ়িছে কিন্তু তাৰ। উ আগবাঢ়িছা যদিও কিন্তু আজিৰ যুগতো মানে। এ কিছুমান সমাজত তোমাৰ। মানে বহুত ঠায়ে ঠায়ে এই অন্ধবিশ্বাস খিনিয়ে কিন্তু এতিয়াও প্ৰচলিত হৈ আছে। এত এতিয়া। তুমি কলাই কলা মক ৰাস্তা পাৰ হ'লে মানুহে অমংগল। বুলি ভাবে আৰু তাৰ উপৰিও কিছুমান। আহ তোমাৰ যি গ্ৰহণৰ সময়ত বাহিৰলৈ ওলাব নালাগে। বা এ বা গ্ৰহণাৰ সময়ত ভাত পানী খাব নালাগে বা ৰোগ হ'লে। অ ৰোগ হ'লে তোমাৰ চিকিৎসকৰ ওচৰলে নাযায় তান্ত্ৰিক। জৰা ফুকা জৰা ফুকা কৰিব লাগে এনেকুৱা কিছুমান। অ এনেবোৰ কিছুমান অন্ধবিশ্বাসৰ উদাহৰণ আমাৰ সমাজত এতিয়াও চলি আহি আছে।
চলি আছে অ।
অ এনে বিশ্বাসৰ ফলত তোমাৰ বহু মানুহৰ মানে ভুল সিদ্ধান্ত লয় আৰু তোমাৰ।
উম।
আহ কিছুমান তেওঁলোকৰ বহুত খিনি ক্ষতি হয় আৰু কিছুমানতো প্ৰায় ভাগৰে। আহ মানে মৃত্যু মুখত পৰাও দেখা গৈছে। আ আহ আৰু এতিয়া ইয়াৰ যদি মানে। অন্ধবিশ্বাসৰ যি মূল কাৰণ বুলি যদি ক'বলৈ যাওঁ ইয়াৰ। একমাত্ৰ কাৰণ হৈছে মানে শিক্ষাৰ অভাৱ বা। এ অশিক্ষা অ অ মানুহৰ মানে। অ আৰু তাৰপৰি তোমাৰ অজ্ঞানতা বা ভয় আৰু কিছুমান আহ। বৈজ্ঞানিক চিন্তাধাৰা মানে অভাৱৰ ফলত সেই আমাৰ অন্ধবিশ্বাসৰ। প্ৰচাৰটো হৈ থাকে এ কিছুমান। অ কিছুমান লোকে তোমাৰ ব্যক্তিগত লাভৰ বাবে সাধাৰণ মানুহৰ। মানুহৰ এই বিশ্বাসৰ কিন্তু সুযোগ লয় এ ফলত। অ ফলত তোমাৰ বহু নিৰিখ মানুহে কি হয়। মানে ধন বা সময় আৰু কেতিয়াবা নিজক। স্বাস্থ্যও হে হেৰুৱাই এতিয়া উ। যি তুমি ক'লাাজাৰ ৰোগ হলে চিকিৎসকৰ ওচৰলৈ এ যোৱাৰ স সলনি কেৱল। অন্ধবিশ্বাসৰ মানে অন্ধবিশ্বাসকে মানে বিশ্বাস কৰি। এ তেওঁলোকে সেই।
মানে চিকিৎসকৰ ওচৰলৈ নগৈ তেওঁলোকে। এ জৰা ফুকা বা বেজৰ সহায়ত সেইখিনি ভাল কৰিব বুলি। এ ভাব মানে তেওঁলোকে ভাবি লয় এতিয়া। অ সেই বিশ্বাস মানে সেই অন্ধবিশ্বাসত মানে বিশ্বাস কৰিলে। ন ৰোগ ৰোগ মানে অধিক বেয়া হ'ব পাৰে বাট। তে তেওঁলোকৰ স্বাস্থ্য মানে আৰু বেছি বেয়াহে হোৱা দেখা মানে পৰিলক্ষিত হয়, এতিয়া এতিয়া অন নভাবিশ্বাসে তোমাৰ সমাজৰ সমাজৰ উন্নয়নতোক বহুত খিনি বাধা দিয়ে। আৰু এ তোমাৰ ই মানুহক কি কৰে সত্যৰ মানে সত্যৰ সলনি মানে ভুল পথলৈ লৈ যায় আৰু অ' বিজ্ঞানসন্মত যি চিন্তা ধাৰা মানে বিকাশত বাধা সৃষ্টি কৰে। এতিয়া আজিৰ যুগত যদি তুমি এ যি অন্ধবিশ্বাস আছে সেই অন্ধবিশ্বাস সমূহৰ আহ যদি তুমি বিজ্ঞানসন্মত যিখিনি কাৰণ আছে, সেই কাৰণসমূহ যদি তুমি কোৱা সেই মানুহ খিনিকে কিন্তু তোমাক এ গালি ধমকিহে পাৰিব যে তই অ' এইবিলাক বুজ বাও তেনেকুৱা ধৰণৰ কিছুমান হে কথা ক'ব। দিয়া
হয় হয়।
অ' সেই ক্ষেত্ৰত তোমাৰ মানে আজিৰ যুগত যি শিক্ষা হওঁক বিজ্ঞান আৰু মানে প্ৰযুক্তিৰ জৰিয়তে আমি মানে বহুত ৰহস্যৰ মানে সঠিক ব্যাখ্যা জানিব পাৰিছো সেই ক্ষেত্ৰত আমাৰ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ মানে আ' বহুত খিনি সহায় কৰিছে সেয়েহে যিকোনো অ' মানে বিষয় মানে যিকোনো বিষয়ে মানে যুক্তি আৰু প্ৰমাণৰ অ' ভিত্তিত আমি বিচাৰ কৰি চোৱাটো মানে উচিত কাৰণ আহ কাৰণ তুমি কৈছা যে সকলো বস্তুৰে তোমাৰ এটা বিজ্ঞানসন্মত অ' কাৰণ ভিত্তি বা কাৰণ থাকেই। এতিয়া সেইকাৰণে আমি সেই বিজ্ঞানসন্মত যোনটো কাৰণ, সেই কাৰণ খিনিহে চাব লাগে। এতিয়া কিছুমান এনেকুৱা বিশ্বাস আছে। সেইসমূহ কিন্তু এ অন্ধবিশ্বাস বুলি কব নোৱাৰি। এনেকে যেনেকে ধৰা তোমাৰ আঁ আমাৰ মানুহ কিছুমানে কয় যে ৰাতি তি নখ কাটিব নাপায় বা ৰাতি ঠাই সাৰিব নালাগে, এনেকুৱা কিছুমান ধৰণৰ আহ তেওঁলোকে সেই এ কিছুমান বিশ্বাস কৰে কাৰণ ইয়াক ইয়াৰ বৈজ্ঞানিকো বৈজ্ঞানিক ভাৱেও কিছুমান চিন্তাধাৰা আছে এতিয়া চাবা তুমি ৰাত ই যেতিয়া আমি নখ কটা হয় আগৰ দিনত কি হৈছিলে, আগৰ দিনত তোমাৰ পোহৰৰ ইমান এটা ভাল সুবিধা নাছিলে। সেই তেতিয়া কি হৈ তেতিয়া কি হৈছিলে মানুহে যেতিয়া এনেকে এ বিলেদ হওঁক বা এনেকে কোটাৰীত যেতিয়া নখ কাটিব এতিয়া সেই পোহৰৰ অভাৱৰ বাবে তেওঁলোকে মানে ভালদৰে দেখা নাপাব। আৰু যাৰ ফলত তেওঁলোকৰ আ হাত কাটিবও পাৰে বা তেওঁলোকৰ হাতৰ পৰা মানে হাত কাটি তেজ ওলাবও পাৰে, এই তেনেকুৱা কিছুমান তেনেকুৱা কিছুমান যাতে বিপদ নহয় তাৰ বাবে সজাগ হৈ আচলতে সেই তেনেকুৱা কিছুমান মানুহে বিশ্বাস কৰিছিলে আৰু তাৰ উপৰিও তাৰ উপৰিও যি অঁ ৰাতি ঠাই সাৰিব নালাগে, সেই সেই তাৰ আঁৰৰ অ যি বিজ্ঞানসন্মত কাৰণৰ চিন্তা আছে এই চিন্তাটো হ'ল তোমাৰ চাবা অঁ যেতিয়া ৰাতি কি হয় আহ আমাৰ মানে ৰাতি কি হয়, মানে বায়ুটো ইমান ভাল মানে চলাচল চল নকৰে মানে বা বায়ুৰ মানে অঁ তেতিয়া কি হয় তোমাৰ যেতিয়া ৰাতি ঠাই সাৰে সেই ধূলিমাকতি বিলাক বাহি তামানে ঘৰৰ বাহিৰলৈ যাব নোৱাৰে কাৰণ কি হয় আমাৰ ৰাতি তোমাৰ ঘৰ দুৱাৰ মানে ঘৰৰ দৰ্জা খিৰিকী সেইবোৰ বন্ধ থাকে। যাৰ ফলত কি হয়, কি হয় সেই ধূলি মাকতি বিলাক বাহিৰলৈ যাব নোৱাৰে নোৱাৰে বা সেই উম তাত আহ কি কৰে আহ সেই ধলি মাকটিবিলাক আমাৰ আহ উশাহ নিশাহৰ জৰিয়তে আমি শোৱাৰ সময়ত আমাৰ শৰীৰৰ ভিতৰলৈ গৈ বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ সৃষ্টি কৰিব পাৰে। এ তেনে কিছুমান তেনে কিছুমান বিশ্বাস আহ বিশ্বাস বিলাকৰ আমি অন্ধবিশ্বাস বুলি কব নোৱাৰো। আচলতে সেই উম আচলতে সেইটোৱে মেইন কথাটো আমি সকলো বস্তুে তোমাৰ চালি জাৰি চাব লাগে আৰু যি